অ নমস্কাৰ
অঁ।
আহ কি কৰিছে।
মই আছোৱেনে এতিয়া আপুনি।
আচ্ছা আছো আছো। গধূলিৰ চাহ পানী খালে?
অ খালোঁ আপুনি খাইছে নেকি?
ময়ো খালো অকণ আগতে। আচ্ছা আপুনি ভ্ৰমণ কৰি ভাল। পাইনে?
অ ভ্ৰমণ কৰিটো ভালে পাও মানে চবেই ভাল পায় আজিকালিতো। হয় আপোনাৰ। নোৱাৰে কাৰণে চাবই নোৱাৰে।
সেইটো হয় আজিকালি এইটো মানে কামত সকলোৱে ব্যস্ত হৈ যায় ন।
টাইমটো মিলাব নোৱাৰে।
উম হয় পিছে আপুনি মানে আমাৰ। আমাৰ ৰাজ্যখনৰ ক'ত ক'ত ফুৰিব গৈ পাইছে এবাৰ কব নেকি আৰু। কেনেকুৱা মানে অ। অনুভৱ আছিলে কি কি বস্তু দেখিলে সেইবিলাক এবাৰ জনাওকচোন।
অসমৰ বাহিৰত আপোনাৰ গৈছিলোঁ চেন্নাইতে গৈছিলোঁ খালী।
আচ্ছা আচ্ছা ফুৰিব গৈছিল নে মানে। ফুৰিব গৈছিল নে মানে কিবা কাৰনত গৈছিলে।
নাই ফুৰিব যোৱা নাই মানে আপোনাৰ অপাৰেচেনৰ কাৰণে গৈছিলো।
আচ্ছা আপোনাৰে নে।
অঁ অঁ মৰে।
এতিয়া ভালে আছে
অ মানে মই ফুটবল খেলোঁ ন ত' তেতিয়া মানে গলটো গলৰ। ৰোগটো মানে ভাঙি গৈছিল ত' এইটো অপাৰেশ্যনৰ কাৰণে গৈছিলো।
ঠিকে আছে এতিয়া ভালে আছে ন।
অ এতিয়া ভালেই আছোঁ।
আৰু মানে আমাৰ বেলেগত গৈছেনে নাই আৰু বাহিৰত।
বাহিৰত আপোনাৰ গৈছোঁ মই হাফলং গৈছোঁ।
উ।
আৰু আপোনাৰ যে তুমজাং পিক, সেইটো- সেইটোত গৈছোঁ।
অ' সেইটোৰ মানে সেই অনুভৱটো জনাওঁকচোন। মানে মোৰ বহুত যাব মন আছে। কিন্তু মই মানে সুবিধাই পোৱা নাই যাবলৈ। সেইকাৰণে মানে মই জানিব বিচাৰোঁ, মানে কেনেকুৱা মানে লাগে, কেনেকুৱা ধৰণৰ হয়। আৰু ধৰি লওঁক
অ' যাব পাৰা মানে। আপুনি গুৱাহাটীৰ পৰা ডাইৰেক্ট ট্ৰেইন পাবা। এটা গুৱাহাটীৰ পৰা ডাইৰেক্ট মা- মাইবংলৈকে এটা ট্ৰেইন পাবা। ত' সেইটোত আপোনাৰ পাঁচ ঘন্টামান লাগিব সেইটো যোৱাৰ পিছত আপোনাৰ ষ্টেচন ৰ পৰাই ডাইৰেক্ট মানে লৈ যাব, অ'টো দি। তাৰপিছত আপোনাৰ আধা ঘণ্টাৰ হাইকিং থাকে। এইটো ট্ৰেইনটো ক্লাইম কৰি যাব লাগে। তাৰপিছত যোৱাৰ পিছত তাতে আপোনাৰ গ'লে মানে, এদিন থাকিবই লাগিব। মানে আকৌ ৰিটাৰ্ণাই এনেকে টাইমটো মিলাব নোৱাৰে মানে।
উম, বুজিছোঁ।
মানে আৰু এনে গ'লে মানে বৰষুণৰ দিনত গ- যাব নালাগে মানে। তেতিয়া মানে পাহাৰটো পুৰা চ্লিপ- অ' পিছল হয় ন', সেইটো কাৰণে।
কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছিল? তাত কিবা মানে অসুবিধাৰ সন্মুখীন হৈছিল নে? যদি হৈছিল, কেনেকুৱা ধৰণৰ
নাই, একো অসু- অসুবিধা হোৱা নাই। আপোনাৰ তাতে টেন দিয়ে। ইহঁতৰ পৰাই টেন দিয়ে। খোৱাটো এতিয়া আপোনাৰ এটা ফাইভ হাণ্ড্ৰেড এটা ক'ষ্ট লয়। তাতে আপোনাৰ অ'- ৰাতি খোৱাৰ, তাৰপিছত টেন্ট টেন দিয়ে, মানে পাৰ নাইট ফাইভ হাণ্ড্ৰেডকৈ লয়। এটা
আচ্ছা - আচ্ছা। অ' ভালেই লাগিছে ন', গৈ?
অ' - অ', ভালে লাগিছে। এন তাৰপিছত তাতে ছানছেট ছানৰাইছৰ দুটাও দেখা পোৱা যায় মানে, পুৰা ভাল লাগে তেতিয়া চাই।
নিজৰ বন্ধু-বান্ধৱীৰ লগত গৈছিল নে? মানে অচিনাকিৰ লগতে গৈছিলে?
মই বন্ধুৰ লগত
উম - উম - উম ঠি কে। আৰু তাত গ- মানে, তাত আ- ইয়াৰ পৰা যাবলৈ মানে তাত গোটেইখিন মিলি খৰচ পাতি কিমান হয়? এবাৰ মানে
খৰচ অ' - অ', খৰচটো ইমান নালাগে আপোনাৰ। টু থাউজেণ্ড বা থ্ৰী থাউজেণ্ড এটা বাজেট হ'লেও হৈ যাব, লাইক
আচ্ছা, মিলাব পাৰি ন'? মিলাব
অ' টু থাউজেণ্ডত থ্ৰী থাউজেণ্ড বাজেট হ'লে মানে হৈ যায়। মানে আপোনাৰ ইয়াৰ পৰা ট্ৰেইনটো যে যাব, ট্ৰেইনটোত আপোনাৰ ক'ষ্টটো জেনেৰেল টিকেট যদি লোৱা বা স্লিপাৰ লে আপোনাৰ টু হানড্ৰেত মান ল'ব। তাৰপিছত ইয়াৰ পৰা মাইবং ষ্টেচনলৈকে যাব। তাৰ পৰা আপোনাৰ ষ্টেচনৰ পৰা ডাইৰেক্ট অ'টো দি যাব। সেইটো অ'টোদি আপোনাৰ টু হানড্ৰেত মান ল'ব। তাৰপিছত হাইকিংটো নিজে কৰিব লাগিব। তাৰপিছত তাতে যাই ফাইভ হানড্ৰেট এটা দি নিজৰ টেণ্টটো ল'ব লাগিব। খোৱা- খোৱাটোও থাকে, টেণ্ট আৰু খোৱাটো থাকে। মানে পাৰ নাইট ফাইভ হাণ্ড্ৰেড কৰি। সেইটো চব মিলাই টু টু থাউজেণ্ড টু থ্ৰী থাউজেণ্ডকৈ মানে বাজেটটো থাকিলে হৈ যাব আৰু।
উম - উম - উম, বুজিছোঁ - বুজিছোঁ।
যায়ো ভালো লাগিব মানে, পাহাৰ- পাহাৰ পুৰা তেতিয়া মোন
উম - উম, মই মানে অ'- মই এমাহ দুমাহমান আগতে মানে হাফলং গৈছিলোঁ। মানে তুমজাং যাম নহ'ল, যিহেতু এইটো মানে আমাৰ শিক্ষামূলক ভ্ৰমণ আছিল আৰু আমাৰ মানে যিহেতু মানে আমাৰ উম আ- কি কয়, অ' বিশ্ববিদ্যালয়ৰ মানে শিক্ষক-শিক্ষয়্ যিসকল গৈছিলে আমাক লৈ গৈছিলে, সিমান মানে অলপ ৰিস্কটো ল'ব নোৱাৰি ন'। মানে, সেইকাৰণে মানে উম যোৱা নহ'ল। কিন্তু তিয়া মাইবঙলৈ গৈছিলোঁ। সেই মাইবঙলৈ যোৱা সেই তে মানে তুমজাং পিকটো দেখিছোঁ, হা। দেখি পিনে মানে ইমান ধুনীয়া মানে ক'ব গলে আটাইতকৈ ধুনীয়া দৃশ্য মানে সেইটোৱে দেখিছো তাতে গৈ ইমান ধুনীয়া। মেঘৰ মাজত মানে ইমান ধুনীয়া কি কম মানে বিশ্বাস নহয় এনে। কেনেকে যেনে সৰগ গৈ পাইছো বহুত ভাল লাগিল। হয় হয় মোৰ মানে যাব বহুত মন গ'ল তেতিয়া হয়তো মই মানে অলপ আহ উশাহত কষ্ট পাওঁ হা সেইবাবে মানে মোৰ অলপ ভয় লাগে যাব।
যাব পাৰে আৰ ইমান কষ্ট নহয়?
মানে মই নোৱাৰো মোৰ মানে সেই আছে এজমা। ছে, ত মানে ধৰি লওক কিবা কাৰণত ইমাৰজেঞ্চি হৈ গল ধৰি লওক বেছি ভাগৰ লাগিল। সেইটো বহুত অসুবিধা হৈ যাব ন এতিয়া মোক তো এনেকে মানে হস্পিটালতো কোনো লৈ যাব নোৱাৰে।
তাতে তাতে ইমান ইমাৰ্জেঞ্চি হৈ গ'লে মানে এক।
সেইটোৱে সেইকাৰণে মানে মই অলপ সাহস কৰা নাই এতিয়ালৈ। কিন্তু মানে এটা এনেকুৱা যেন সপোন যেন হৈ গৈছে যে সেইখিনি চাব মন কিনিব কাৰণ বহুত। দেখিছো যোৱাৰো নিশ্চয়কৈ মানে উম উম বহুত। মানে নিচ মানে বহুত ভাল।
অ আগত মানে ইমান ইমান না মানুহে গম ন পোৱা নাছিল কিন্তু এতিয়া মানে। পুৰা ভিডিঅ' অদি বনি আছে ন সেইটো কাৰণে মানে চবে পুৰা ভাইৰেল হৈছে জগা।
সেইটো। হয় কিন্তু সটা কথা জানে ন মানে যিবিলাক ভ্ৰমণ কৰিব যাওঁতে মানে যিবিলাক ভ্ৰমণকাৰী থাক। ন তেওঁলোকে মানে আচলতে মানে জানিব লাগ- যে মানুহ মানে ঠাই খিনি কেনেকে পৰিষ্কাৰ কৰি ৰাখিব লাগে এইটো মানে কি হয় যিমান পৰ্যটক বেছ- কি হয় সকলোৱো মানে লেতেৰা কৰা এইবিলাক। মানে মানে ইমান সেই নকৰে আৰু মানে যাই যাই পিনে মানে ধৰি লওক। নিজৰ খোৱা বস্তুত সেই হওক বাকলি। কিবা হওক চব তাতে পেলাই সেনেকে গুচি আহে আচলতে সকলোৱে মানে উম উম সেইটো মানে অকমান মানে ক'ব গ'লে এইটো জ্ঞানতো থাকিব লাগে যে ধৰি লওক আহ মানে যি, টো আমাৰে ঠাই ন আমাৰে নিজৰ ঠাই। চাফা কৰি ৰাখিব জানিব লাগে। মানে মানে আমি ধৰি লওক পিকনিকতে গ'লো। তাতে ধৰি লওক মানে আপোনাৰ ত ঠাই বিলাক দেখি। কিচে নাজত বহিব নোৱাৰি খাব নোৱাৰি এনে।
অ সেইটোৱে মানে পূৰা বন্ধ কৰি দিছে সিহঁতে মানে আপোনাৰ লেতেৰা কৰি আহিব পাৰ্টি। আপোনাৰ লেটাৰ কৰি ওলাই যাব এইটো কাৰণে বন্ধ কৰি দিছোঁ।
তেতিয়া কৰক কিন্তু যেতিয়া যাব ওলাই চাফা কৰি পিনে থৈ দিব লাগে। সেইখিনি মানে মানসিকতা নাই সেইটো মানে বহুত বেছি বেয়া লাগে।
সেইটোৱে নিজে লেতেৰা কৰিলে নিজে।
উম উম সেইটোয়ে সেইটো কাৰণ লেতেৰাটোতো এটা মানে ধৰি লও কিবা এটানাইছে কিবা ঘৰতো। ৰা হয় ন কিন্তু ঘৰত খোৱা চব খোৱাৰ পিছত আমি চাফা কৰি থওঁ ন তেনেকে সেই।
পেলাই এনে পেলাই নিদিওঁ নহয়নে চাফাটো কৰো।
মানুহখিনিৰ সেইটো এৱৰনেছটো নাই আচ্ছা অ মানে আপুনি আৰু মানে কোন কোনফালে কোনফালে গৈ পাইছে আপুনি অৰুণাচল? মেঘালয় এইবিলাক গৈ পাইছে নে? আচ্ছা আচ্ছা কেতিয়া গৈছিলে।
উ মই যাই থাকো মানে তাতে মোৰ দেউতাৰ ঘৰৰ মানে।
অ ভালেই চন।
অ আৰু হাফলঙতো মোৰ হোম টাউনে মানে
বাপ ৰে ভালেই আপোনাৰ অ অ। ঠিকেই আছে বাৰু ভালে আপোনাৰতো কথাই নাই তেতিয়াহলে বহুত সুবিধাই হ
গৈছা
মই মই বহুত খিনি যোৱা নাই মানে ধৰি লওক অসমৰ ভিতৰত মই ডিব্ৰুগড় গৈ পাইছো এইপিনে একদম মোৰৰ ফালে। তাৰ পাছত হাফলং গৈ পাইছো উমৰাংচো গৈছো। তাৰছত মাইবং গৈছো তাৰ পাছত ডিমাবোৰ গৈছো ৰিচেন্টলি। তাৰ পাছত এইপিনে গোৱালপাৰা বঙাইগাও। আৰু অ বাকী সেইখিনিয়ে আৰু মানে এনেকে বাহিৰত গৈ পোৱা নাই শ্বিলং গৈছো তাৰ পাছত পুৰি গৈছো আহ সেনেকে আৰু আৰু আৰু যাব পাৰো মই এতিয়া দাৰ্জিলিং যোৱা মানে এটা কথা ভাবি আছো যদি ত মানে পইচা পাতি মিলে তাৰ পাছত সময়ো মিলে সুবিধাও মিলে দাৰ্জিলিংটো এমাহ দুমাহ মানৰ ভিতৰত যাম বুলি মই ভাবি আছো
অ যাব পাৰে দাৰ্জিলিং টো ভালে হয়।
উম আপুনি গৈ পাইছে?
মই দাৰ্জিলিং যোৱা নাই মোৰ দাদাহঁতে গৈছিল
যাব কিন্তু মানে কিন্তু মানে মানে নকলেও ন দাৰ্জিলিং খন মানে কিমান ধুনীয়া আমি এটা মানে আছে ন মনত যেনেকোৱা ইমান ধুনীয়া আমি দেখি থাকো ন মোবাইলত কিবাহত।
অ
আপোনাৰ যাব মন আছে জানো
অ দাৰ্জিলিং আছে আৰু আপোনাৰ মোৰ মানে কেদাৰনাথো যাব ইচ্ছা আছে।
মোৰো আছে মোৰ মোৰো আছে আৰু ভাবো মানে তাত। গলে মানে বহুতে জীৱ জন্তুৰ যে সেই কৰে ন মই ভাবো যে সেইবিলাক কৰাটো বেয়া কথা যিটো মানে তাতে গৈ আছো সঁচা মনেৰে যদি যাব বিচাৰো বা কাকো কষ্ট নিদিয়া কেতিয়া নিজে যদি যাবই বিচাৰো আমি নিজে সেইখিনি কষ্ট কৰা ভাল বুলি ভাবো আজিকালি দেখিছে ন জীৱ জন্তুৰ ওৰত কিমান কি হৈছে বেয়াই লাগে দেখিলে।
অ। আপুনি ক'ত গুৱাহাটীৰেনে?
অ কি কৈছে।
আপুনি ক'ত গুৱাহাটীৰেনে?
অ হয় হয় হয় বৰ্তমানতো ইয়াৰে আপুনি হয় নেকি
অ গুৱাহাটীৰে
ভাল দিয়ক তেতিয়াহলে ছা এতিয়া আহ খুহা মানে ভাল লাগিল আপোনাৰ লগৰ কথা পাতি।
ঠিক আছে